অ কি?
হেল্ল'। হেল্ল' শুনি আছে? ইয়াত
মই শুনি আছো। শুনা নাই নেকি?
হেই মই এই মাতোহে। মই শুনা নাই নেকি কোৱাটো শুনা পালো। একদম শুনা নাই।
অ মই শুনি আছো।
এ মই শুনা নাছিলো হে এনে টো মি আাছিল চাগে।
অ অ এতিয়া শুনা পাইছো দিয়া। মই এ ভাত খালো। অ খোৱা খোৱা লোৱা কৰা হ'ল আমাৰ।
হয় হয় হয়।
অ তোমালোকে খালা?
এ আমিও এই অলপ আগতে খালো আৰু আজি আমাৰো দেৰি হ'ল।
অ অ ঠিকে আছে দিয়া। আমি বাৰু খাই লৈ উঠিলো।
অ মইও এই খাই লৈ বোলো অলপ গৰম টোপনিওতো নালাগে। মই বোলে আপোনাক এবাৰ ৰাতি দেৰি ৰ' এবাৰ ফোন কৰো আৰু।
অ', ঠিকে আছে এতিয়া ফোনটো লাগিল যে। অ', তাকে, অ', হ
খবৰ ওলাইছে নেকি?
নাই নাই অলপ দেৰি আছে বাৰু, কোৱাচোন, অ', অ',
অ', অ', এ মাজতে যে মই আপো-আপোনাক ফোন কৰিছিলো যে, এই না না আপুনি মোক ফোন কৰোতে যে কৈছিল, ঘৰুৱা বস্তুৰ কথা এইবিলাক যে বনৌষধ ষুধিৰ কথা, কৈছিলে যে মনত আছে?
হয়, হয়, অ', অ', কৈছিলো অ',
অ', এই তেতিয়া দুটামান বস্তু লৈ গৈছিল। এতয়াও মোৰ মনত আছে এই যে গন চনাটো যে গোন্ধ কছু কয় যে।
অ', অ', অ', অ', গঞ্চনাটো, উম।
অ সেইটো সেইটো ৰৈ গৈছিলে কলা কচুতো ৰৈ গৈছিল তাৰপিছত এই এ টো এই বেজেল যে থাকে এইবিলাক আৰু, কিছুমান যে আৰু কিছুমান আছে নহয় পাহৰি গৈছিলো। সেইবিলাক একদম, সেইবিলাকো উপকাৰী হয়।
হয় হয় এতিয়া আমি এতিয়া আমি যিখিনি কিছ কিছুমান বস্তু যে খাই থাকো ন এই যে কল কল পচলাটো কল পচ পচলাটো আমাৰ বহুত মানে উপকাৰী হয়। এতিয়া মানুহে আগৰ গাঁৱত, গাঁৱৰ মানুহে এইবোৰ খাই তেওঁলোকে, সুস্থ হৈ আছিল বহুত দিনলৈকে, বেমাৰ আজাৰ জ্বৰৰ পৰা হাত সাৰি আছিলে, এতিয়া আমি এইবোৰ বস্তু হ এতিয়া আমি এইবোৰ বস্তু নাপাওৱেই দিয়াচোন আৰু মানুহে আজিকালি মানে এইবিলাক গাঁৱলীয়া খাদ্য বু কি মানে, এ অকমান খাব ইছ
হেৰি কৰে আৰু, এ এইবিলাকো খাই নে আৰু এনেকুৱা আৰু।
অ', অ', তাকেতো অ', তাকেইতো। অ', আধুনিকতাৰ পৰস-পৰস পাই আজিকালি আৰু খাদ্য অভ্যাস বোৰ কি খাব আৰু পিজ্জা খাব, ম'ম' খাব, চাওমিন খাব বিৰিয়ানী খাব। উম, কিন্তু আমাৰ যে
ভাল পাই।
অ', আমাৰ গা গাঁৱলীয়া খাইদ এতিয়া সহজতে পোৱাও যায় দিয়াচোন। গছ অ', কল গছডাল কাটিলে অ', কলগছ দাল কাটিলেই কল পচলা খিনি ওলাই লব, পাৰি।
হয়, হয়, হয়, খাইনে আপোনালোকে?
অ', অ', খাও, খাও, খাওঁ, এইটো মোৰ মানে অকমান বৰ্তমান অ', মোৰ মানে বৰ্তমান অকমান ইউৰিক এচিডৰ পৰিমানটো বাঢ়ি গৈছে মোৰ দেহত সেইদিনাখন, পৰীক্ষা কৰি লো উম, ইউৰিক এচিডৰ কাৰণে অ', ভাল ভাল এনে অ', কল পচলাতো বহুত উপ কাৰী অ', কল পচলাটো ইউৰি-ইউৰিক এচিডৰ কাৰণে বহুত উপকাৰী বোলে, তাৰ পৰা
আমাৰ পৰা দিব পাৰিম আমাৰ আছে।
অ', অ, অ, কাটিলে দিবাচোন বাৰু মোক।
হয়, কেনেকে খায় আপুনি দাইলৰ লগত খায় নে মাছৰ লগত খায়?
অ', নাই এনেই হেৰি কৰি একদম মিহি মিহিকে কুটিয়েই যে ৰুকুণীখনেৰে ৰুকি, ৰুকি, ৰুকি দি তাৰ পৰা ধুনীয়াকে এই হেৰি ন আদা নহৰু পিয়াজ দি পেলাই ভাজি পেলাই অকণমান তাতে জালুক দি দি উ তেনেকে ভাজি গৈছিলো।
আমি আকৌ এই মচুৰ দাইল যে খাই আমি আকৌ এই মচুৰ দাইল যে মচুৰ। মচুৰদাইলৰ লগত খাওঁ।
অঁ অঁ এদিন বনাইছোঁ তেনেকে।
অঁ অঁ আৰু মাছৰ মাথাৰে খাৰো বনাব পাৰি।
অঁ অঁ তাকে। তাৰে যিটো মানে সেই যে ৰস এটা ওলাই যে। পানী পানী বস্তুতটো সেইটো বোলে ইউৰিগেচিডৰ কাৰণে বহুত ভাল বোলে, খাব লাগে।
হয় নেকি আজি কিন্তু এটা ভাল কথা শিকিলো নহয় গম নাপাইছিলো বাৰু।
অঁ তাকেইতো, মোক কাটিলে দিবাচোন এডাল।
হয় হয় এইটো যি গৰম পৰিছে গৰমৰ কাৰণেও বোলে ভাল।
অঁ পেটটো ঠাণ্ডা পৰি থাকে আকৌ। উ বহুত উপকাৰী হয় আকৌ। অ', অ', এল'ভেৰাতটোও ভাল, উম এতিয়া আমাক কলডিল এটা আনি থৈ দিয়া আছে ৰ'বা, কলডিল টো বহুত আইৰন থাকে ন, উম আইৰন থাকে, কলডিল মানে যিটো উ শৰীৰত তেজৰ পৰিমানটো কমি গলে। কলডিলটো খালে ভাল আৰু।
আহ আপুনি কতে মনত পৰিছে। মাৰো কালি দুটা আনিছে আঁ। মানে মোৰ হাজবেণ্ডে দুতা কলডিল আনি থৈছে।
উম।
আহঁ। মই আপুনি খোৱাৰ লগে লগে। মোৰ মনত পৰিল মানে কলদিলটো মোৰ কাৰণে বিৰাট দৰকাৰী মোৰ অকমান। এই শৰীৰত তেজৰ পৰিমাণ কমিছে অকমান।
অঁ খাব লাগে, কলা কচুটোও ভাল।
কলাকচু অঁ ক'লাকচু আমাৰ ঘৰতে আছে আপোনালোকৰো আছে চাগে।
উম উম নাই নাই আমাৰ ঘৰত নাই আছে মানে তলৰ ফালে আছে, এইটো আনিব লে অলপ। দিগদাৰ হয় আৰু অঁ আমাৰ এনেকে কিনি। কিনি মাজতে আনিলো দহ টকা দহ টকাৰ মুঠা দুইমুঠা। উঠামান আনি থৈ দিছিলো খালো আৰু
কেনেকুৱা খাই আপোনালোকে ক'লা কচু
কলা কচু বুটেৰে তৰকাৰী বনাই খা কেতিয়াবা ৰঙালাও, ৰঙালাও বুত চয়াবিন এনেকে ধুনীয়াকে হওক চব মিহলি,, কৰি পেলাই এখন তৰকাৰী
আদা ন আদা নহৰু এইবিলাক দি পেলাই আমাৰো সেইখন থাকে প্ৰায়। উম আমাৰ মোৰ হাজবেণ্ডে সেইখন আঞ্জা বহুত ভাল পায়।
অঁ অঁ। আজি আমাৰ হেৰি আছিলে আমাৰ এই কচু ঠুৰ যে আমাৰ উম ডাঙৰ ছোৱালী জনে বজাৰ গৈছিল, কচুৰ ঠুৰ তেনেকে তিনি মুুঠি আনিছিল সেইখিনি আজি ৰাতি তাই তেনেকে বনওঁ তাত তেনেকে বনালো আজি, মচুৰ দাইল অকমান দি পেলাই বিলাহী দি
তাৰমানে আজি থলুৱা অসমীয়া খানা বনাইছা আৰু আপোনালোকে
অঁ একদম আজি আমাৰ দুপৰীয়া খালো নৰসিংহ আৰু এতিয়া খালো কচু। মানে তেনেকে এতিয়া আৰু গৰম বন্ধ যে। গৰম বন্ধৰ কেইটা অকমান এনেকুৱা ধৰণৰ। অ গৰম বন্ধ দিনকেইটা অকমান সময় পাম যে। ভাবিছো আৰু এইকেইদিন অকমান এনেকুৱা ধৰণৰ
অকমান সেনাটোৰ প্ৰতি গুৰুত্ব দিব আৰু সেনেকুৱা আৰু হৈছে আৰু এনেতো অফিচ থাকিলে আপুনি টাইম নাপায়।
নাপাও-নাপাও। ৰাতিপুৱা ওলাই যাব লাগে। এই আৰু দাইল ভাজি এনেকে আৰু উ সাধাৰণতে আৰু কিবা এটা বনাই থৈ দিয়া যায় আৰু। অ। অ ইমান সময় নাথাকে যে। উম।
এইকেইদিন অকমান মনৰ পচন্দত বনাই বনাই নিজেও খাওক, ল'ৰা-ছোৱালীকো খুৱাওক।
অহ, অহ তাকে টো।
আকৌ, আকৌ মানে ডিউটিত যাব লগা হ'লে আকৌ এ আকৌ চিম্পুলে হব হেয়নে
অঁ অঁ অঁ হয় হয়। এনেই এইকেইটা দিন অলপ ভালকে খোৱা লোৱাৰ প্ৰতি যত্ন লম বুলি ভাবিছো আৰু
হয়, হয় নিজৰ প্ৰতি প্ৰতিও নিজে দায়িত্ব লোৱাটো দৰকাৰেই।
তাকেতো তাৰপৰিও আমাৰ এতিয়া যিবিলাক ধৰা এই আদা, নহৰু, হালধি, কেঁচা হালধি এটা বহুত উপকাৰী আমাৰ। শৰীৰৰ বাবে বহুত-বহুত উ অ বহুত গুণ সম্পন্ন আছে। অ কেঁচা-কেঁচা হালধিটো পেটৰ অসুখৰ কাৰণে ভাল। এন এক্সিডেণ্ট থাকে বহুত তাৰ আৰু এই যে অলপ শৰীৰটোৰ দুৰ্বলতা অনুভৱ কৰা সকলে কি কৰিব লাগে। ৰাতি গৰম গাখীৰত অকমান কুহুমীয়া গৰম গাখীৰত যদি অকমান হালধি আধা চামুচ মান অ মিলাই খালে ৰাতিৰ টোপনিটো ভাল হয় আৰু শৰীৰৰ শক্তি বাঢ়ে আৰু।
আমাৰ কিন্তু এই এই পদিনা ৰাতিপুৱা খালী পেটত পদিনা খালেও বোলে পেটৰ কাৰণে ভাল।
অ-অ পেট চাফা হয় একদম।
হয়, হয়।
উ, পদিনা হেৰি আছে নেকি? অ পদিনাৰ গছ আছে নেকি তোমাৰ ঘৰত? পদিনা, অ আছে। এইবাৰ তোমালোকৰ ফালে গ'লে মই অলপমান শিপাহৰ লগত একেলগে অলপমান লৈ আহি মই বাচন
উম, পদিনা নিব পাৰিব। পুদিনাও পাৰিব, ধনিয়াও পাৰিব। এ এল'বেৰাও নিব পাৰিব, মচুন্দৰীও নিব পাৰিব। এই বহুত কিবা নিব পাৰিব। আমাৰ বহুত কিবা আছে অলপ-অলপ।
অলপ-অলপ অ। পদিনা সেই অকমান আনি হ'ব ইয়াতে বাঢ়ি যাব আৰু এতিয়া বৰষুণ দি আছে নহয়। পানী-চানী উম হৈ যাব আৰু এতিয়া।
আহিবচোন এবাৰ। বন্ধ বুলি আমাৰ তাত লগ পালে ভাল লাগব। একেলগে এসাঁজ খা খাব লাগিব।
অ-অ নিশ্চয়, নিশ্চয়। ঠিকেই আছে। হয় হয় ঠিকেই আছে দিয়া বাবু
বাচ্ছাতো খোৱ নাই গৰমৰ কাৰণে কিবা অকমান খোজকাঢ়ি আছে
অ
হ এই ভাতটো খাই পেলাই সুস্থ হেৰি আছে নতুবা এ হজম নহয় যে খানাটো আৰু ভাত খাই সি অকমান খোজ কাঢ়ে
অ ভালে অভ্যাস বৰ ভাল অভ্যাস -
অ শুই থাকিলে আৰু হজমতটো নহব নহয় সেইকাৰণে অকণমান - খোজ্ কাঢ়িব দিছো মই বিচনাখন ঠিক কৰি দিওঁ তাৰ পিছত কি হ'ব আৰু-
অ অ ঠিকে আছে-
আপুনি ফোন কৰিব সময় পালে আমাক-
হ'ব হ'ব ঠিক আছে বাৰু হ'ব দিয়ক ক আজি নকৰোঁ আৰু কালি কৰিম-
আজি নালাগে আজিতো শুবই হ'ল পিছত কৰিব কেতিয়াবা- ঠিক আছে, গুড নাইট অ, শুভ্ৰৰাত্ৰি।
শুভ্ৰৰাত্ৰি, শুভ্ৰৰাত্ৰি।